হেল্ল'।
হেল্ল'।
অই কি কৰি আছ?
আছেনে তাই?
এয়া এনে আছো, খবৰ খাতি কেনেকা?
খবৰ ভালেই, টোৰ?
এয়া চলি আছে আৰু বিন্দাছ।
খালো খালো। তই?
মই খোৱা নাই খাম আৰু অকণমান পাছত।
অ অ। বাকী। পঢ়া শুনা ঠিকেই চলি আছে।
এবাৰ এইবাৰ কিহত তয়?
মই এবাৰ বি এ থাৰ্ড চেম।
বি এ থাৰ্ড চেম।
উম।
হো হো। তই কলা শাখা আছিলি ন?
কলা শাখাৰ অ।
অহ। ঠিকে আছে মই এয়া মই বাণিজ্য আছিলো বিকম।
অ তাৰপৰত কি। তাৰ ওপৰত মোৰ তেনেকে একো নলেজ নাই বাৰু। তেওঁ তই অলপ বুজাই দে চোন
তাৰ ওপৰত জানিব লগা কথা কি আৰু বিজনেচ
উম উম
ব্যৱসায়তো বহুত কিবা কিবি আছে নেকি কিবা এনেকা মুৰ্গী চৰ্গী বা হাঁহ চা কিবা পোহা এনেকা
তেনেকা নাই বাৰু
হাঁহ চাহ পুহিব পাৰ সেইটো এটা মানে ব্যৱসায় আৰু লাভো আছে তাত
লাভ আছে ন
তাৰ ওপৰত ক'ৰবাত তেনেকা ধৰ তই বিদ্যালয়বোৰৰ সন্মুখত বা ডাঙৰ ডাঙৰ এনেকুৱা যোনবিলাক কলেজ থাকে
উম
সেইবোৰৰ সন্মুখত ভাল তই ৰুম চুম বনাব পাৰোঁ ভাল ডাঙৰ ডাঙৰ চাইজৰ কুঠা ডাঙৰ ডাঙৰ কে
উম উম উম
তাতো মানে তোৰ বহুত পইচা পায় আৰু
উম
যদি মানে সৰুৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছ তেনে তই মুৰ্গী চৰ্গী যেনেকা ধৰি লও মুৰ্গীটো এতিয়া বহুত লাভ আছে
লাভ আছে অহ
হাঁহবোৰতো বহুত লাভ হয় মানুহৰ
উম অহ
বাকী এইবাৰতো কিমান চেমত পালি থাৰ্ড চেমত
থাৰ্থ চেম অ
উম
তেনেকা বাৰু মোৰ একো তেনেকা এক্সাম বোৰ ভালেই হৈছে তেনেকা বাৰু মোৰ সেয়া নাই বিজনেছ বুলি তেনেককা নাই কিন্তু মই এনেকে সৰুকে মানে হেণ্ডক্ৰাফটৰ বিজনেচ এটা কৰি আছো
অ কৰি থাকিব বাও তেনে সেইটো ব্যৱসায়ো বেয়া নহয়
উম তাতে এনেকে হয় বাৰু তাতে লাভ আছে বহুত খিনি
য'তেই কৰ আৰু তই মানে খালী চাই লবি য'ত লাভ আছে তাতে ধৰ মেইনলি কৰাতটো তাতে ভাল মানে
তাতে লাভেই আছে বাৰু মই কৰি কৰি আছো আজি এক বছৰ মানে হৈ গ'ল কৰা
চলি আছে অ তেনে ঠিকে আছে ভাল চলি আছে যদি
চলি আছে
বাকী ঘৰৰ মানুহ কি কৰি আছে
বাকী ঘৰৰ মানুহো আছে তহঁতৰ
আমাৰো আছে চব বহি আছে পাছফালে
আহ
ক'তো ওলাই যোৱা নাই ফুৰিব
নাই নাই নাই যোৱা তই
মই গৈছিলো মিছন চাৰিআলিৰ ফালে আহিছো জাষ্ট এতিয়া
অ কিবা কামত গৈছিলি
কামত মানে এনেই লগৰটো লগৰ অলপ ওলাই গলো
অ ঠিকে আছে
মাজতে দেখোন ক'ত
মাজতে মই সেয়া গৈছিলো ডিমা হাচাও তুম যাং
কচোন কেনেকা তোৰ লাগিলে তাত গৈ
তাতে গৈ ভালেই লাগিলে তটো এইটো এইটো ট্ৰেকিং কৰা আৰু প্লেচ
সেইটো তোৰ অ মানে উ ইয়াৰে তোৰ ছেকেণ্ড হায়েষ্ট পিক হয়
অ তেনেকে আৰু তাৰো অ তাতে ধৰ অকল সেইটো প্লেছে নহয় আৰু বহুত খিনি প্লেছ আছে তাত চাব। পাৰা। তাতে তোৰ এ ট্ৰেকিঙৰ একে ওপৰত পিকৰ ওপৰত ধৰ তাতে তোৰ টেন্ট আছিল। টেন্টত থাকিব পাৰি। ভাল লাগিল আৰু তোৰ। গোটেই লগৰ খিনিৰ লগত গৈছিলো।
অ।
উম।
তাত যাব পাৰি মনে ন।
অ তাত যাব পাৰি জেগাতো ভাল আৰু মানে লগৰৰ লগত যোৱাৰো বেষ্ট প্লেচ আৰু। আৰু সেইটো।
লগৰখিনিৰ লগত যোৱাটো ভাল আৰু।
উম।
আৰু নে এতিয়া আৰু কিবা পিছত ভাবি আছ নে নাই।
ভাবি আছো মানে মোৰ এইটো ডিগ্ৰীটো কমপ্লিট হওক।
উ।
তাৰ পাছত ভাবি আছো টিচিং লাইনত এনেকে যাম বুলি। অ ভাবি আছো টিচিং লাইনত যাম বুলি।
আচ্ছা শিক্ষতি বনিবি তই। হেল্ল'। শিক্ষয়িত্ৰী বনিবি তই।
শিক্ষয়িত্ৰী মনে ভাবি আছো আৰু। কি হয় এতিয়া ধৰ। পাছতহে জানিম আৰু কিন্তু মোৰ। অ বি এড কৰিব লাগিব অ।
তাৰপিছত টেটৰ পৰীক্ষা দিব লাগিব।
টেটৰ পৰীক্ষা দিব লাগিব।
এনে আৰু কিবা এনেকুৱা বেলেগ চৰকাৰ।
চৰকাৰী চাকৰি কথা। কথা মানে তেনেকে মই। এছ এছ চিৰ এক্জাম দিছিলো।
হম।
তাতে এতিয়ালৈকে হা।
এছ এছ চি জি ডি।
অ এ এছ চি জি ড এক্জাম দিছিলো এতিয়ালৈকে তেনেকে ৰিজাল্ট ওলোৱা নাই।
ক'ত পৰিছিলে।
মোৰ হেৰিত গুৱাহাটী।
গুৱাহাটীত কেনেকুৱা আহিছে এক্জাম ভাল গৈছে।
ৰিজাল্ট ওলোৱা নাই ৰিজাল্ট ওলালে গম পাম। কুৱেশ্যন তোৰ মানে, অ, অ তাতে তোৰ। এইবোৰ ধৰি লওক জেনেৰেল নলেজৰ ওপৰতে আৰু চব। জেনেৰেল নলেজ। যৰ ওপৰত আহে। আৰু আজিকাল মানে বৰ্তমান মানে ধৰ দিনত কি চলি আছে।
হম।
সেইবোৰ। আৰু ধৰ উম'। ৰিজইনিং এইবলাকো মেথছৰ ওপৰতো আহে গ্ৰামাৰ আহে ইংলিছতো ইংলিছতো আহে। ম তইতো নিজৰ সেইটো লেংগজ যোনটো চেক্ কৰ তাৰ ওপৰত কথা। বহুতো মানে তোৰ তাতে তোৰ ক্লাছ টেইন আৰু হাইাৰ ছেকেণ্ডেৰী লেভেলৰে মানে কুৱেশ্যন আহে। ছাইন্সৰ আহে তেনেকে আৰু। উম।
বাকী তোৰ কলেজত যে আমি লগ পাইছিলো লগৰ কেইটাৰ এটা খবৰ কেনেকা?
অ 'ভালেই ভালেই সিহঁতৰ খবৰ।
কি কৰি আছে চবে? এটা আছিলে ন ল'ৰা নামটো পাহৰিলোঁ।
নামটো?
এটা আছিলে তহঁতৰ লগত ফুৰিব গৈছিলে যে ক'ৰবাত।
অ' সি সেয়াৰে দৰঙৰে।
অ' সি কি কৰি আছে এতিয়া?
সি দৰঙত তোৰ টি টি এমত মেজৰলৈ পঢ়ি আছে।
ইতিহাসত মেজৰ লৈ
উম, কেতিয়া মানে জালত বহি
তোৰ মেজৰ ক'ত আছিলে?
টিত।
কেনেকে পাইছ পঢ়ি?
সাংস্কৃতটো পঢ়ি ভালে পাইছো, নতুন অভিজ্ঞতা।
টান নে সহজ?
তোৰ সেইটো বস্তু মানে বুজি পালে, সহজে লাগে। কিন্তু যদি বুজি নাপাৰো তোৰ সেইবোৰ চব ধৰে আৰু। কালচাৰেলৰ ওপৰতে ন। তেনেকে আৰু ইমান টান নহয়, সহজে। অ।
তাত মানে বহুত মানে সাংস্কৃতিক কথা আছে মানে।
সাংস্কৃতিক কথা আছে বহুতো অ'।
অ।
আজি বা অহা নাই।
বা নাই অহা। বা মাজতে আহিছিলে। এতিয়া গ'ল আকৌ।
উম, এতিয়া কলেজ কি হৈ আছে নে নাই হোৱা?
কলেজ হোৱা নাই মোৰ ছেকেণ্ড চেমৰ একজাম শেষ হৈছেহে মাজতে। এতিয়া তোৰ থাৰ্ড অ থাৰ্ড চেমলে পালো ৰিজাল্ট দিলে।
ৰিজাল্ট কেনেকুৱা হল, ভাল হৈছে?
ৰিজাল ভাল হৈছে অ।
ঠিকে আছে, মই এবাৰ ফিফ চেমলে পাইছো বাৰু।
অ' অ ৰিজাল্ট দিলে।
আমাৰ ৰিজাল্ট দিয়া নাই দেৰি আছে, অকণমান দেৰিকে দিয়ে আমাক। ইমান সোনকালে মানে আমাক নিদিয়ে ৰিজাল্ট।
অ অ।
এইবাৰ থাৰ্ড চেম চাবজেক্টবোৰ পাইছ ন নাই নাম?
থাৰ্ড চেমৰ চাবজেক্টবোৰ মানে তোৰ এতিয়া মেজৰ আৰু মাইনৰ, এই চি আৰু এম ডি চি নে ভি এ চি এনেকে থাকিব বুলি শুনি আছো, কিন্তু আমাৰ এতিয়া দৰং অটনমাছ হ'ল যে, এতিয়ালৈকে মানে ঠিক হোৱা নাই। এনেই তোৰ মেজৰৰ দুখন পেপাৰ মাইনৰৰো দুখন পেপাৰ বুলি শুনিছো আৰু, জানো কি হয়। ন নেকি
বাকি এইফালে আজিকালি ওলাই নহা হলি যে?
নাই তেনেকে ওলাই যোৱা নহয়।
লগৰজনীও নাই ন? চহানী।
নাই নাই অ'। এ গুৱাহাটীত আছে তাই অ।
অ'।
এনে কি কৰিম বুলি ভাবিছ? ডিগ্ৰী কমপ্লিট কৰাৰ পিছত, উম, অ'।
সেয়া চৰকাৰী চাকৰি কাৰণে দৌৰি আছো।
অ' ঠিকেই আছে।
চাওঁ কি হয়!
উম। কিবা এক্সাম দিছ নেকি?
এক্সাম, এক্সাম দিমহে এইবাৰ। এ-দি-আৰ-ই দিম।
অ' অ' অ'।
তাৰপিছত, অসম পুলিচতো দিম। তাৰপিছত আকৌ ভাৰতীয় ৰে'লৱেটো দিম। তাকে চাওঁ টাইম আছে বাৰু এতিয়ালৈকে।
উম উম।
দে ঠিক আছে, দে তেনে।
অ' হ'ব দে।
লগ পাম পাছত।